হেল্ল'
অ শুনিছ নে
শুনিছো
শুনি আছ নে?
কি কৰি আছ?
কথা শুনা পাইছ? কি কৰি আছ?
ৰাতিপুৱা ভাত নে কি ৰাতিপুৱাই অ ৰাতিপুৱা খালি আৰু ৰাতিপুৱা কি ভাত খালি?
খোৱা বোৱা কৰিলি নে নাই?
অ তাৰপিছত তাৰপৰা আৰু অ
অই মই কথা এটা কওঁ ৰ হেৰি যে দেশপ্ৰেমী লাচিত বৰফুকনৰ বিষয়ে অলপ কওঁ ৰ পুৰণি অসমত যে লাচিত বৰফুকন
অ লৈ পেলাই এনে বহি আছো আজি বতৰটো ভাল ৰ'দ চ'দ নাই ইমান ঠাণ্ডা হৈ আছে মানে।
তেওঁৰ জীৱনৰ ম মুখ্য উদ্দেশ্য আছিল খালী অসমখনক যে অসমক শত্ৰুৰ হাতত পৰিব নিদিয়া।
মানে হেৰি কিনো কৰিম আৰু বোলো আৰু
অঁ এতিয়া শুনা পাই আছো মই উম মোৰ খিনি শুনা পাই আছ মই কিবা আশা শুনা পাইছো
অ আহ স্কুল বন্ধ আমাৰ এই অকমান বোলো প পঢ়িব দিছো। এ এইে কিতাপ এখন আনি দিছে যে।
আহ অ অ
এতিয়াত তো ত বেলেগ নপঢ়িব কুইজ মানে বিশ্ব কুইজৰ কিতাপ এখন আনি দিছে। সেইখনকে বোলো প অকন এতিয়া এনেহে আছ। হেতকে তাকে পঢ়িব কৈ আছো।
অ অ।
উম ম। তাত মানে চব প্ৰশ্ন থাকে যে। তাত চব প্ৰশ্ন উত্তৰ থাকে। অঁহ হেত গোটেই মানে হেৰি। অসমৰ পুৰণি নাম কি আছিলে। সেয়া আছে তাৰপা আকৌ হেৰি আছে পুৰণি কামৰূপ। কৰ ৰাজধানী কি আছিলে। সেয়া এইবিলাক আছে নহয় কিতাপখনত চাবি চোন আনি এখন কিতাপ বহুত ভাল কিতাপ এখন অ আনি লবি এখন হেৰি। আমাৰ মেলাৰ পৰা কিনি আনিছিলে মেলা হৈছিল যে।
অ অ মেলা পা
ছিলাক উম একে চব আছে অসমৰ মুঠ মাটি গালি কিমান আছে একে ধুনীয়াে এইখন কিতাপ। পঢ়িবলৈ মানে লাগে এখনত প। তোৰ চব মানে পৰীক্ষা কিবা এটা পৰীক্ষা। চাহ হ'ল ন অ হয়।
অ আহ সেইবিলাকত এইবিলাক আহ উম হয় অ অ অ সেই বিলাক অকল লাগে এইবিলাক পঢ়ি থাকিবি নিজেও তাইকো পঢ়াই দিবি তইও পঢ়ি থাকিবি মই নোজানো কচোন বাৰু তই হেৰি।
মনত থাকি যদি সেইটো নাম নাজানক।
অ বাকী আৰু কি কিতাপ আছে তো তাত কি আছিলে পুৰণি নামটো কামৰূপ অ প্ৰাগজ্যোতিষপুৰ সেইটো মানে এইটো নাম প্ৰাগজ্যোতিষপুৰ।
তাৰপিছত আকৌ পুৰণি কামৰূপ ৰাজধানী কি আছিলে সেইটো। জ্যোতিছ পুৰে হ'ব তাৰপ পিছত আকৌ । অসমত চাৰি সীমা কি সেইবিলাক । প্ৰশ্নতটা বহুত ইম্পৰ্টেন্ট হয় ।
অ চাৰিসীমাটো কি হেৰি অসমৰ চাৰিসীমা ।
অসমৰ চাৰি সীমা কি জানা। অ জান । চাগে আৰু আগতে পঢ়ায় এয়া । অ উত্তৰে ভূটান আৰু অৰুণাচল । তাৰপিছত দক্ষিণে । হ'ল মিজোৰাম। ত্ৰিপুৰা তাৰ পৰা আকৌ আমাৰ পূব। যে হ'ল অৰুণাচল নাগালেণ্ড । আৰু মণিপুৰ তাৰপিছত পশ্চিমে হ'ল মেঘালয় বাংলাদেশ । হে। আৰু পশ্চিম বংগ । উম তাৰপিছত আকৌ এইটো আহে নহয় অসমৰ মুঠ। মাটি কালি কিমান সেইটো আহে পৰীক্ষা।
অ সেইটো কি হয় ।
মাটিকালিতটো হ'ল আমাৰ । অসম খনৰ মুঠ মাতি কালি হ'ল ।
মাটি মানে কালি মানে মাটি মানে সেই জোখটো আ অ জোখটো আহ ।
মানে বৰ্গ কিলোমিটাৰ ।
আসত্তৰ হাজাৰ আঠ।
অ এইটো অসমৰ মুঠ মাটি কালি আহে মই এবাৰ পৰীক্ষা দিব যাও দে সেইটো আহিছে মই তেতিয়া নাজানো নহয় । তেতিয়াহে কিতাপখন আনিছে মই এনে আনতাজ দি লিখি থৈ আহিছোঁ।
কিয় সৰুতে পোৱা নাছিলি নেকি সৰুতেতো আমি কিতাপ পঢ়োতে পাইছিলোঁ সেইটো।
তাৰপিছ আকৌ হেৰি আছে অসমৰ ৰাজধানী ক'ত অৱস্থিত এইটো জান হেল্ল'। অ অসমৰ ৰাজধানী হেৰিয়ত অৱস্থিত দি দিচ। দিছপুৰত হ'ব অসমৰ ।
অ দিছপুৰ হয় দে। হয় দে হয় হয় ।
একোঢ নাই অ
তাৰ পৰা আৰু
অ
অসমৰ আৰু অ'ক হেৰি অসমৰ ৰাষ্ট্ৰীয় উদ্যান কি হয় জাননে
স আগলৈ লাগিব এতিয়া এতিয়া বাৰু তাই এখন
অ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জান নে নেজান সেইটো সুধিছো মই ৰাষ্ট্ৰীয় উদ্যান কি কাজিৰঙা নেকি অ
এতিয়া মানে গাটো ভালকে ভাল পোৱা নাই যে ভাল হৈছে অকমান হেৰি তেওঁ হেৰি কৰি আছে আহ সেইটো কাৰনে বোলো এমাহ পঢ়ো নপঢ়ে মই তাইক ওচৰতে পঢ়াই পঢ়াই অকন শুনাই দিছো মনত ৰখিছে নে নাই নাজানো আৰু উম এ হেৰি এইবি ভাত চাত খাব মন নকৰে আৰু এতিয়া হেৰি আনি দিছোং কি বুলি কয় বিস্কুট কি কি নাম লৈ থাকে নাজানো বিস্কুটটো নাম কি আছিলে এ সেইটো বিস্কুট খাই সেইটো বিস্কুট আনি দিছো হে কি এ আছিলে ৰ বিস্কুটৰ পেকেট টোৰ নাম
অ হ কি আছিলে
সেইটো বিস্কুত আনি দিছো সেইটো মানে এই বিস্কুতটো এনেকে হেৰি অৰেঞ্জও থাকে তাকে ধৰি লও আকৌ হেৰি ও থাকে কফি অ কি এ পাহৰিছো ৰ
দে তাপা আকৌ
কিহ আছে তো বিস্কুত টো চালে গম পাম বাৰু
ম হেৰি অমিতা ষাৰ দি বনাইছো
ম কি মং কিছনে কি দিছো উমম মক এই নে কয়
অমিত অমিতা যে ধুনীয়াকে অ সাৰ দি পেলাই বনাবিচোন ভাল লাগে উম
উ হেই তাকে দুখন খালে খাই লৈ আ ভাত চাত না খাই আও মানে আও ভাতত আলু দিছো বোলো তোমাৰ হেৰি হৈ আছে
অ জলকীয়া চলকীয়া দি পিটিকি দিবিচোন আলু পিটিকা খাই বঢ়িয়া লাগে তাত কেঁচা জলকীয়া, আদা, নিমখ, জলকীয়া দি পিটিকি দিবি ভাতকেইটা
পিটিকি দিছো আৰু ধুনীয়াকে খা বোলো দুয়ে এঘৰ সামান খালে নাখালে তাৰপৰা আকৌ সেই বিস্কুট আনি দিছো
মানে আলু পিটিকা দি পেলাই মই তেনেকে বেছিকে খাই থাকো আলু পিটিকা, বেঙেনা পিটিকা হয়
উম তাৰপৰা আকৌ হেৰি এটা আছে অসমৰ মুঠ জনসংখ্যা সিমানতটো কোনোবাই সুধিলে তই এতিয়া কেনেকে কব পাৰিবি
নাজানো নহয় আহ মনত ৰাখিম কৈ জাচোন
তিনি কোটি বাৰ লাখ হ'ব নেকি তেনেতে অ তিনি কোটি বাৰ লাখ পাঁচ হাজাৰ পাঁচশ
বহুত আছে দেই বহুত আছে অ ইমানবিলাক আছে কিবা ইমান মানুহ অসমখনত উ নাজানো নাজানো ক তই ক অ আহ
ঘাই নদ হ'ল ব্ৰহ্মপুত্ৰ
ব্ৰহ্মপুত্ৰ অ ব্ৰহ্মপুত্ৰ আমাৰ আকৌ ঘাই নদ বুলি কয় নেকি?
তই পঢ়িবলগীয়া ধেই আছে অ কিতাপ খন বৰ ভাল একদম পৰীক্ষাত আহিব তিয়া মানে এইে এখন কিতাপ আনিয়ে লবি মই তাইক এতিয়া অকমান
পঢ়িও থাকিবি পঢ়াই থাকিবি ধুনীয়াকে অ
চব নবনা
ভাত বনাই আছো মই অমিতা তাক তাকে কৈছো অমিতা সাৰ দি বনাইছো তই বনালি
তাৰপিছত অসমৰ মুঠ আই আই টি কেইখন, এখন অসমত এখ
এখনে আছে গুৱাহাটীখনন
হেয়া আহোমৰ প্ৰথম ৰাজধানী কত আছিলে? হেয়ত চৰাইদেউত। ঝুমু নৃত্য কোন জনগোষ্ঠী?
কোন জনগোষ্ঠী ঝুমৰটো হেৰি
অ চাহ জনগোষ্ঠী অ
জনগোষ্ঠীৰ উম জুমুৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ হয় অসমীয়া বিহু হয়।
সাৰ কাৰখানা থকা ঠাই খনৰ নাম কি? তোক মই সেই মোবাইল দেতৰ কিতাপ নান যদি মোবাইল আলা ককো কৈ দিম তই মনত ৰাখি যাবি পৰীক্ষা কেতিয়াবা আহিলে দিবগৈ পাৰিবি
কিতাপ এখন আনিবই লাগিব দে কিতাপ খন আনিলে বেছি ভাল মবাইলত নো কিমান চাই কিতাপখনকে আনি লম পঢ়ি থাকি
হে কৃষ্ণ প্ৰভু ভগৱান ব্ৰহ্মপুত্ৰ পুত্ৰ প্ৰধান নদ নদীৰ অ ব্ৰহ্মপুত্ৰ প্ৰধান নদী দ্বীপ দুটা
অহ কি আছিলে?
ব্ৰহ্মপুত্ৰ প্ৰধান একদম প্ৰধান নদীদ্বীপ। প্ৰধান নদীদ্বীপ হল মাজুলী আৰু উমানন্দ মাজুলী আৰু উমানন্দ মন্দিৰ যে আমি যে গৈছ হেল্লো সেয় সেই সেয়া
হয় তইতো গৈছ উমানন্দ মন্দিৰ ময়ো যাম বুলি পেলাই ভাবিছিলো এবাৰ গলে যাব লাগিব উমানন্দ মানে বাহিৰৰ মানুহ বিলাক আহিয়ে উমানন্দ চাই চাই গৈছে ৱ ইউ পি বিহাৰৰ মানুহ অ
ভাৰতৰ প্ৰথ প্ৰথম সাৰুৱা তেল উৎপাদন কেন্দ্ৰ কেন্দ্ৰটিৰ নাম কি?
কি?
সেইটো কয় মনত ৰাখ এইটো হ'ল হেৰি ডিগবৈ
দিগবৈ অ পাইছো দে সৰুতে চোন পঢ়িছো এই
তত আছে এতিয়া অসমৰ মানে ভাৰতৰ অসম তথা মানে ভা ভাৰতৰ প্ৰথম সাৰুৱা তেল উৎপাদিত
অ অ অ দিগবৈ অহ পঢ়িছো আকৌ সেয়া পাইছো কিতাপত দিগবৈ সৰুতে তা পা আও
অকণ চাই লওঁ তাৰপিছতে কথা পাতি দি দিম দেহ অ অ যদি তোক তোক লাগে কিতাপখন এই আনি দিম হ'ব দে।
কিতাপখন আনি দিবি আক ময়ো পঢ়ি থাকিম মাজে মাজে তই পঢ়ি থাকিলে